অ কোৱা
অ কি কৰি আছা
এনে বহি আছিলো অ নহয় মইলাইনত শ্বপিং চাই আছিলো মই পাহৰিগলো
আচ্ছা মই এনেই বহি বহি আছো এনে অনলাইনত কি কৰি আছিলা।
চাই আছিলো শ্বপিং মই কাপোৰ চাই আছিলো মানে কাপোৰ মই কাপ মই চাইছো এয়া। মেখেলা চাদৰ আৰু চুৰিটাৰ কুুৰ্তা সেইবোৰ চাই আছিলো। মোক ভাল লাগে অনলাইনৰ শ্বপিং কৰি কেনে তোমাক ভালাগে নে
অ ভাল লাগে কি এতিয়া অৰ্ডাৰ কৰিবানে
অৰ্ডাৰ এতিয়া কৰিম নেকি চাই আছো যদি ভাল লাগে কৰিম আৰু
ফেষ্টিভেলৰ কাৰণে কৰিব নে এনে
এনেই ঘৰত পিন্ধিবৰ কাৰণে লাগে নহয়। তুমি কৰা নে অনলাইন শ্বপিং
অ কৰো ময়ো কৰো এতিয়াতো কৰা নাই মই কেইদিন মমান আগতে কৰিছিলো কলেজত ফেয়াৰৱেল আছিল তেতিয়া কৰিছিলো এটা শাৰী অৰ্ডাৰ দিছিলো সেইটো হয়। তেতিয়া কৰিছিলো আৰু এটা শাৰীয়ে কৰিছো লাষ্ট টাইম সেইটোয়ে কৰিছো আৰু সেইটোয়ে পিন্ধি গ'লো মেলত আহ তাকে আৰু তুমি এনে আৰু মানে এতিয়া কি কি অৰ্ডাৰ কৰিবা এতিয়া চুৰিটাৰ নে মেখেলা চাদাৰ
মেখেলা চাদৰ মেখেলা আচলতে এতিয়া নকৰো অ চুৰিটাৰ কৰিম
অ এনে অনলাইনে তোমাৰ বিধাৰ কেনেকুৱা থাকে অনলাইন এ মইটো কেতিয়াও অৰ্ডাৰ কৰা নাই মানে অনলাইনৰ চুৰিটাৰ শাৰী কৰিছো এনে চুৰিটাৰ কৰা নাই কেনেকুৱা থাকে এনেই ক'ব পাৰিবি নে কোৱালিটি
অ কোৱালিটি ভালে থাকে সূতৰ সূতাৰো থাকে তুমি যি কোৱালিটি বিচাৰা পোৱা যায় কম দামত ধুনীয়া ধুনীয়া পোৱা যায় তুমি চাব পাৰা মিছ মিছত ভাল পাই পোৱা যায়।
আচ্ছা অ অ মইতো এনে ফ্লিপকাৰ্টৰ পৰাই কৰো এনে ন তোমাক মানে বেছি এপ টো কোনটো প্লেটফৰ্মৰ পৰা কৰা মানে কোনটো প্লেটফৰ্ম ভাল লাগে
মোক মিছ' বেছি ভাল লাগে যি সেটো সেটো কনভিনিয়েণ্ হয় কেছ অন ডেলিভাৰী হয় ন সেইকাৰণে।
অ সেইকাৰণে অ মইতো ফ্লিপ বেছিকে ইউজ কৰোঁ মিছো নকৰো আমি আগতে কৰি মিছ এনে ঘৰুৱা কিবা বস্তু ললে তেতিয়াই মিছ ইউচ কৰো মানে এনে শাৰী চাৰি কিবা কাপোৰ চাপোৰ ললে ফ্লিপ ঠাইত কৰোঁ মানে মিচ তোত এটা মোক প্ৰব্লেম মই পাওঁ সেইটো মানে কেতিয়াবা অৰ্ডাৰ কৰিলে ন বহুত দিন লাগে আহোতে
অ সেইটো হয় সেইটো হয় কোনটো ৰিটাৰ্ণটো ভাল হয় তাতে ইজিলি হৈ যায় ৰিটাৰ্ণ
আচ্ছা কেইদিনৰ ৰিটাৰ্ণ হৈ যায় এনে
এক দিনতে হৈ যাব তোমাৰ ৰিটাৰ্ণ পইচাও ৰিটাৰ্ণ দি দিব সেইবাবে ভাল লাগে অ আৰু তুমি মানে অ কৰিছিলো বহুত জলদী কৈ আহিছিল ধুনীয়া হৈছিল আৰু সিহঁতে একো দিগদাৰো নিদিয়ে মানে ৰিটাৰ্ণ কৰিব আহিলে তুমা আপোনা তোমাৰ পইচাও চৌবিশ ঘণ্টাৰ ভিতৰতে দি দিয়ে
অঁ অ
আৰু এইটো যেনেকা কেচ ত ডেলিভাৰীও থাকে সেইটো ফ্লিপকাৰ্টত মই পোৱা নাই এইবাৰ মানে হেই
অ অ নহয় মইতো ফ্লিপকাৰ্টত কেচ কেচ অন ডেলিভাৰী কৰো মানে সেইটোতো আছে মই কৰোতে মানে থাকি চোন সেইটো মা
চাগে মই বেছি নকৰোঁ
অ অ সেনেকুৱাও হ'ব পাৰি চাগে অ অ এনে তুমি কি মানে ৰিটাৰ্ণ কৰিছিলা
মই এবাৰ কি এবাৰ ৰিটাৰ্ণ কৰিলো অ কাপোৰে ৰিটাৰ্ণ কৰিছিলো
অ অ কাপোৰে ৰিটাৰ্ণ কি কি হৈছিল মানে কাপোৰটো
কাপোৰটো বেলে বেলেগ ৰঙত আহি গৈছিল মই ভি বেলেগ দিছিলো বেলেগ আহি গৈছে সেইবাবে মই ঘূ ঘূৰাই দিছিলো আৰু সিহঁতে টাইমত আহি তেওঁ আৰু পইচাটোও দিছে আৰু সেইকাৰণে ভাল লাগিছে মো। অ অ অনলাইন শ্বপিঙটো এতিয়া বেছিভাগতো মানুহে আজিকালি অনলাইনে শ্বপিং কৰে ন
হয় হয় অ এনে অফলাইন কৰা নে এনে বজাৰলৈ যোৱা নে
বজাৰলৈ যাওঁ কোনটো বৰ বেছি নেযাও আজিকালি বজাৰত গ'লেও কেতিয়াবা কেতিয়াবাই যোৱা যায়
অ অ এনে তুমি বজাৰত মানে ক'ত যোৱা এনে বজাৰ কোনটো বজাৰত যোৱা এনে বিশাল মাৰ্কেট ত সেইবোৰত যোৱা নে এনে নৰ্মেল বজাৰত যোৱা
মই বিশাল ৰ্মাকেটত নেযাওঁ আমাৰ ইয়াতে নৰ্মেল বজাৰ হয় ন লকেল কেল যোনটো মানে সপ্তাহে সপ হব
অ অ অ অ এনে ফেঞ্চি বজাৰ যোৱা নে
ফেনশি বজাৰ গৈছিলো গৈ এইবাৰে গৈছিলো চাগে বেছি নাযাও
অ সেইটোয়ে হয় অ অ অ মানে বজাৰত ফেঞ্চি বজাৰত মানে কেনেকুৱা হয় মানে এনেটো এনে আমি ৰ্নমেল ৰ্নমেল বজাৰ যে কৰো ন অফলাইন বজাৰ সেইটোত মানে কিবা ফেচটিভেল আহিলে মানে দামটো বাঢ়ি যায় আৰু এনে অনলাইন কৰোতে ফেচটিভেল আহিলে মানে বহু
ডা ডা ডিচকাউন্ট পোৱা যায় অ আৰু তোমাৰ ধুনীয়া ধুনীয়া ডিচ ডিজাইনৰো আহে
অ অ
কোনটো ভাল ভাল তোমাৰ যদি পচন ভাল কেতিয়াবা অনলাইনত ভালো নালাগে আৰু ফেন্সি বজাৰ যালে বহুতা ভেৰাইতি পোৱা যায় যে ভাল লাগে সেইবাবে আৰু মাৰ মাৰ পেৰেন্টছৰ লগত যাই কেনে ভাল লাগে
অ অ এনেই তুমি বাৰ্গেনিং কৰা
অ অ বাৰগেনিক
অ সেইটোয়ে ন মইও কৰো মানে ইমান নাজানো মই বাৰ্গেনিং কৰিব এনে তুমি কৰিব জানা
কিন্তু ইমান নাজানো মায়ে আমাৰ মায়ে জানে বেছি
আচ্ছা
আৰু আৰু সেইবাবে অনলাইন শ্বপিঙত থাকি অনলাইন শ্বপিঙত থাকি কিবা এইটো লোকেলিজ লোৱাটো ভাল মানে আমি অফলাইনটো বেছি তেতি আমি বাৰগনিংও কৰিব আৰু অলপ আৰু তোমাক পতা কাপোৰ লৈ লোৱা তটো বি
উ অ অ সেইটোতো ঠিকেই কলা এনেই তোমাৰ মান ফাইভ হানড্ৰেড কিবা এনে কাপোৰ চালা সেইটো তুমি কিমান এনে বাৰ্গেনিং কৰা সেইটো মানে ফাইভ হাড্ৰেড আছে সেইটোত কিমান কম পৰা ন
মই চাগে ওৱান হানড্ৰেড
অ ফাইভ হাড্ৰেডৰ বস্তু তুমি ওৱানফি কি থোৱা
নহয় কমাও ওৱান ফিফটি কমাও কমাও অ তুমি মই ইমান নোৱাৰো বাৰগেং ৱান ফিফটিলকেমাই দিওঁ। যিটো কমাই কমাই আৰু ন কমালে আৰু ঘূৰি আহিব লগা হৈ যায়
অ অ ময়ো সেনেকুৱাই কৰো মই মানে কি কৰো এটা দোকানত। সোধো আৰু তাতে মানে সেনেকুৱা অলপ মোৰ মই মানে মই পোৱা দামত নিদিলে মই বেলেগ দোকানত যাও সেইটোয়ে কাপোৰ চা সেনেকুৱা কৰো আৰু ফেঞ্চি বজাৰতো চব দোকানত অ মানে ফেঞ্চি বজাৰ তেনেকুৱা হয় ন এটাই কাপোৰ চব দোকানত থাকে মানে সেনেকুৱা নহয় যে অ তাতে নাই
নাই অ অ ফেঞ্চি বজাৰ সেইবোৰ ভ ভাল অ যেনে আমাৰ ইয়াতে ইয়াতে বজাৰ বোৰ আমাৰ ওচৰৰ বজাৰবোৰক সপ্তাহৰ বজাত ইমান ভেৰাইটি পোৱা নাযায় তুমি যে নিকিনা সিহঁতৰ একো লচ নয় আমাৰ লৈছোৱা নিশিনা হৈ যায় সেইকাৰণে।
সেইটোৱেত আৰু এনে তাতে কেনেকুৱা দামবোৰ কেনেকুৱা এইটো লোকেল মাৰ্কেটত
লোকেল মাৰ্কেটত দাম বোৰ কম আছে আমাৰ ইয়াতে মানে মানুহ ইমান ধনী মানুহ নাথাকে ন অ সেইকাৰণে এইয়াত তে কোৱালিটিও বৰ বেছি ভাল নাথাকে সেইবাবে দামো কমেই থাকে।
হয় হয় আৰু এই যে হয় কোৱা
তুমি বিচাৰত যোৱাানে
অ অ বিশালত মই যাই মই এনেই গ'লে আৰু বিশালতে যাওঁ কৰিব মানে বিচাৰো অলপ ভাল লাগিছে। ফিক্স প্ৰাইচ হলেও মান কাপোৰ কোৱালি ভাল থাকে সেইকাৰণে বিশালৰ পৰা কৰ এনেইতো ৰাচন বজাৰ ঘৰৰতটো সেইবোৰ বিালৰ কৰে কৰো এনে কাপোৰ কেতিয়াবা মানে এনে পূজাৰ চৰ হলে মই বিচাৰ ভটোৰ পৰা লওঁ
অ অ বিশালত ভাল কাপোৰ পোৱা যায় নেকি
হয় হয় তুমি লৈছানে বিচালৰ পৰা আগতে অ এনে কিবা বিচালৰ পৰা এনে কিবা কিনি পাইছ নে
অ কিনিছিলো মই ৰেচন এইবোৰ কিনিছিলো। তাতে কম দামতে পোৱা যায় আৰু বাই ওৱান গেট ওৱানো ফ্ৰী থাকে ন সেইবাবে যাওঁ অ আৰু
ছিলো সেইটো
অ বাই ৱ গে ৱ থ্ৰী অ ততে আপোনোক ফে পেল আহিলে তাতে আৰু ভাল ঘ দিয়ে সেইবাৰ ভাল লাগে আৰু তোমাৰ এ চব ব্তু পোৱা যায় ন তোমাৰ ৰাচনৰ পৰা তোমাৰ ক্লথছ এইবোৰ চব পোৱা যায়। কাপোৰ চাপোৰ চব ত তুমি একে জ ত একে তাতে চব চব কিনিব পাৰা মানুহৰ কাৰণে গিফ্ট লব মন থাকিলেও ল'ব পাৰা সেইবাবে ভাল লাগে বিশালত কাপোৰ কিনি পোৱা নাই কাপোৰ কেতিবা মন আছে
অ কিনিব পাৰা ভাল থাকে কোৱালিটি
তাৰ পৰা শ্বপিং কৰা মানে তুমি ন
অ অ মই তাৰে পৰা কৰো আৰু এনলাইন তুমি ইয়তে শ্বপিং কৰা তুমি অনলাইনত গৈ পিনে ইলেকট্ৰিক বস্তু লৈ পাইছানে আজিলেকে
মই অ লৈ পাইছো ইলেক্ট্ৰিক এমেজনৰ পৰা লৰা ভাল এমাজত ইলেক্ট্ৰিক বস্তু ভাল পোৱা যায় মিছত ভাল নাথাকে ইমান
অ অ ঠিকে কলা অ অ এমজনৰ পৰাই ল'ব লাগে আৰু এই কাপোৰৰ কাৰণে এটা মিট্ৰা এপো আছে ন সেইটো বলে ভাল এইটো মই ইউজে কৰা নাই
ময়ও কৰি পোৱা নাই।
হয় মোৰ ফ্ৰেণ্ডে কৰিছিলে এজনী মানে তাই ইমান দামত মানে কুৰ্ত বোৰ কিনে
অ অ দাম বহুত বেছি থাকে তাতে মট্ৰাত দাম বেছি থাকে মানে আমাৰ যোনটো আমি ঘৰত পিন্ধিবা মানে সেইটো তুমি ল'বাই নোৱাৰা তাতে ইমান দাম দি দিয়ে তাতে মই সেইবাবে লিকিলো অ মই মানে চাওঁতে কৰো তাতে কাপোৰ বোৰ নিপিন্ধু কিনো তাৰে পৰা দাম বৰ বেছি থাকে হ তুমি তুমি চাইছিলা নে তাৰে কাপোৰবোৰ
মই সেনেকুৱাো চোৱা নাই এবাৰ কৰিছিলো মানে মোৰ কাপোৰ বোৰ ভাল লগা নে মানে এনেকুৱা
নাথে অ অ চিম্পল থাকে যেনে তোমাক এইটো কাপোৰ আমি ইমান কমতে পাই যাম আাৰ তাতে তই ক কি কিনিম এনেকে লাগে। কিন্তু আম কিন্তু তাত মানুহ বিলাকে লয়
অ মই মানে বেছি ফেঞ্চি কাপ ৰে ভাল পা সেইকাৰণে মই মানে পৰা ন আৰু এনে ফ্লিপকাৰ্টৰ পৰা ফেঞ্চি কাপোৰে বেছি গেলো
অ ফ্লিপকাৰ্টৰ পৰা লোৱা ভাল নহলে ময়ে এইবাৰ পৰা লৈ চাম ৰাবা
থাকে আৰু এনে মানে ধনী মানুহ পিন্ধা এনেকুৱা কাপোৰবোৰ থাকে আৰু আমি এনেকুৱা আমি সেনেুৱা পিন্ধ ন আমিনে
অ সেইটো হয় আৰু তুমি ইলেক্ট্ৰিক বস্তু কিনিবা নেকি কি এমাজনৰ পৰা
মই অ মই চাও মই ভাবি আছো এ মানে কিবা এটা কিনিম বুলি ঘৰৰ বস্তু
অ অ ভাল অ বহুত দিন তাকে মানে বহুত দিন তুমি চলাবা ৱাৰেণ্টিও থাকে গেৰাণ্টিও থাকে তাতে
অ সেনেকুৱা নেকি অ এনে কিমান দিনত আহে জানানে
অ' এইটো ৱান উইকৰ ভিততে এসপ্তাহ ভিতৰতে আহি যায় আৰু তুমি ইমান আৰু তোমাৰ মানে এমাজনত কাপোৰ ভাল নাথাকে কিন্তু তুমি কাপোৰো শ্বপিং কৰিব গ'লে এমাজন ভাল নাথাকে আৰু দামো বৰ বেছি থাকে।
অ' মোৰ ভাইটিৰ কাৰণে মই অ' মানে মোৰ ভাইটিৰ কাৰণে মই অৰ্ডাৰ কৰিছিলো, আচ্ছা মোৰ ভাইটিৰ কাৰণে মানে এটা মোবাইল অৰ্ডাৰ কৰিছিলো। অ'এইটো ভালে আছে মোবাইল যে ৰিয়েলমি মোবাইল আছিল, ভাল আছে, এতিয়াও চলি আছে। হয়-হয় এমাজন
অ', -অ' ভাল থাকে। তাতে। মই ল'ম বুলি ভাবি আছো। মোবাইল ফোন এটা। যদি পাওঁ ভাল চাই এই লৈ লওক। তাইৰ পৰা তাতে ভাল-ভাল আই পোৱা যায় ন?
হয়- হয় ঠিকেই ক'লা। ঠিক আছে দিয়া ৰাখো দিয়া।
অ হ'ব দিয়া।
অহ।